হেল্ল'
বিলিশা
হেল্ল'অ কি কৰি আছা তুমি
মই শিনি আছো তুমি কৰিছা অ তুমি কি
মইয়ো আছে এনে এছ আছে এনে
উম উম বাকী চব ভাবাৰ চবৰে ভাল নে
কি খবৰ ভালে তোমাৰ কি খবৰ
মোৰো ভালে
অ খাৱা দা হল
অ হ'ল মাহতৰ ভাল তোমাৰ
অ ভালে বৰ্তমান অ ভালে আছে বৰ্তমান চবে ঘৰত ঘৰতো মানে যোৱা নাই ন এতিয়া মানে যাব পৰা নাই গৰম বন্ধ দিম বুলি কৈছে গৰম বন্ধ দিলেহে মানে যাব পাম আৰু ঘৰত
অ খ্ৰীষ্টমাছত গৈছিলে নে নাই
খ্ৰীষ্টমাছত গৈছিলো খ্ৰীষ্টমাছত গৈছে আৰু এইটো বিহু বন্ধত দিছিলে বন বিহুত গৈছে আৰু নাই যোৱা তাৰ পিছত আমাৰ খ্ৰীষ্টমাছ টুৱেণ্টি ফৰ ৰাতিৰ পৰা পাতে টুৱেটি ফ টুৱেটি ফাইভ টুৱেণ্টি ছিক্স টুৱেণ্টি চছেভেন অ চৌবিশ তাৰিখ ৰাতিৰ পৰা কৰে অ এইটো পঁচিশ তাৰিখৰ মানে আমাৰ জন্মদিন আৰু আমাৰ পালন যে কৰে এইটো টো আমাৰ মানে জন্মদিন বুলি পালন কৰে আৰু পঁচিছ তাৰিখে
অ
তাৰ পিছত এনেকাইে আমাৰ ডান্স কৰে গান বা বজাই মানে ডান্স কৰে কিবা কিবি খেলা ধূলা কৰে খেলা ধূলা হয় তাত তে পাৰ্টিচিপেট কৰিলে মানে জতিলে প্ৰাইজ দিয়ে প্ৰেজেণ্ট পায় প্ৰগ্ৰাম কৰে
উম তুমি কৰা নাই প্ৰগ্ৰেম হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' ত মাতটো অহা নাই